হেল, অ কি খবৰ?
আছো ভালে, তোমাৰ?
অ', মোৰো ভালেই দিয়া। কি হয় কি ভাত চাত
হা?
ভাত চাত খালা নে?
উম খাল, তুমি?
অ, মইও খালো দিয়া, কি কৰি আছা পিছে এতিয়া?
চো এনে বাগৰি ৰবা কি কৰিবা ৰাতিখন আৰু।
অ', মইো ৰুমতী বাগৰিয়ে আছো ৰবা মই বাগৰিয়ে আছো।
আচ্ছা আচ্ছা।
অ', আজি দিনটোৰে কথা পাতো দিয়া আৰু। ৰাতি ৰাতি বহুত হৈছে কথাই
উম কি কৰিলা দিনটো আজি এনে
মই দিনটো শুই কেনে উঠিলো উঠি দৌৰা দৌৰিকে হেৰি ক্লাছত গলো কম্পিউটাৰ ক্লাছত জগ মানে হেৰি ক্লাছ কৰি ঘৰত আহিলো ঘৰত আহি ভাত ভাত পানী খাই কেনে অলপ অলপমান শুলো।
আচ্ছা।
অ', আৰু অ, সেইটোৱে।
আজিকালিতো আগতে স্কুল আছিলে ডেইলি কিবা নহয় কিবা মানে হোৱাই আছিলে স্কুল গলো আজি কিবা খেলিলো এতিয়া আৰু যেতিয়া আপোনাৰ স্কুলে হ'ল ভালে নালাগে যে খালি ঘৰত শুইছ খাইছো আৰু ফোন চাই
অ সেইটোয়েেতো ঘৰত তাৰমানমানে সেইটয়ে ঘৰত তাৰমানে হেৰি স্কুলটো খতমৰ পৰাই আৰু
উম আৰু এতিয়া ক'বাত যাবলৈও তোমাৰ ইমান গৰম পৰিচয় যাবও ইচ্ছা নাযায়
সেইটয়ে সেইটয়ে ইমান গৰম অলপমান বৰষুণতো আহিলে ভাবো যে অলপ ঠাণ্ডা পৰিব নাই পিছত আৰু ৰ'দ দিয়ে
নাই এে একে গক হৈ গ যায় মানে অ কেতিয়া কলেজ ফুলব কেতিয়া কলেজ খুলিব এনেকুৱা লাগি আছে মানে
আহ
তাকে আৰু
তুমি হেৰি কলেজত হেৰি মানে ক'ত লৈছা মইতো বাৰু আমাৰ ঘৰৰ ওচৰতে এখন লৈছো বাৰু তুমি
মইো তোমাৰ ওচৰতে ম ম ইমানো ওচৰ নহয় বাট মানে অলপমান আৰু ধ দহ মিনিট মান লাগে আৰু তোমাৰ মানে গৈ পাওতে আৰু এ ওচৰতে ৈছো আৰু ইমান বেছি দূৰতো ভাল নালাগে দিয়া ঘৰৰ ওচৰ হতে ভাল
সেইটোোৱে মই লৈ আছে হেৰি মোৰতো ঘৰৰ ওচৰত যে পাঁচ মিনিটতে যাই পায় মানে কি অলপমান গ'লেই পাই যায় আৰু আহ
আচ্ছা
অ আৰু কি বুলি কয় তুমি এনে কি কৰি ভাল পোৱা
মই
আহ চৰিি চ চৰি দি।
উম।
মই তোমাৰ গান শুনি ভাল পাওঁ, তাৰপিছত শুই ভাল পাওঁ।
চৰি দে অ মে গত চৰি দি আছি। চাতো খাটো-খোৱাটো বেছিঠছে অ,
মই গান শুনি ভাল, পাওঁ শুই ভাল পাওঁ, দেন তোমাৰ ট্ৰেভেল কৰি ভাল পাওঁ। তাৰপিছত আৰু এনেকেই আৰু মানে। খাইে ভাল পাওঁ, মানে বেছিতছে বেছি মই গান শুনি আৰু শুইে ভাল পাওঁ আৰু।
অ মই মই গান শুনি ভাল পাওঁ, ভ্ৰমণ কৰি ভাল পাওঁ, খাই ভাল পাওঁ, খোৱাতোটো মেইন।
উম, উম।
খোৱা খোৱাাতোটো আৰু তপত। খোৱটো একদম পিকত একেবাৰে উহু, খোৱটো একদম ওপৰত।
উম।
মুই বহুত ভাল পাওঁ।
উই ভাল লাগে দিয়াচোন ফুলে আৰু কাকনো কি লাগে।
অ', সেইটয়ে বোলে হেৰি কি বুলি ভাৱ চিন্তাাবোৰো ইমান নাহে।
অ, শুলে আৰু গাটোও ভাল লাগে ন ৰিলেক্স হৈ যায়।
ইটোৱে। আৰ-ৰু আৰু কি কয় এটো আৰু হেৰি
আৰু এই হেৰি কি ৰাতি তুমি কেইটাত শুৱা এনে?
মোৰ নুসুধিবা মোৰ টাইম টেবলে নাই, মোৰ কেতিয়াবা ৰাতি জল্দি টোপনি আহি যায়। কেতিয়াবা ৰাতিপুৱা ছয়টা বাজেগে, কেতিয়াবা টোপনিয়ে নাহেগে। মানে একো শ্বেডুলেই নাই, মোৰ টাইম শ্বেডুল মানে শ্লিপ শ্বেডুল পোৰা বেয়া মানে। বেয়া জানা একচলি, টাইম শ্বেডুল হ'ব লাগে।
অ, হেইটোয়ে এটাত হেৰি তাই হেৰি হময় হিমা বান্ধি থকা থকাবলে যেই ইমান টাইমত শুমে। আগতে মোৰ আছিলে যে দচটা বজাত শুমে মই, মই তাৰমানে ক্লাছ হেৰিত আছিলে এ, ছিক্সলৈ আছিল ছিক্স। নহয় এ, হেৰি এতিালৈকে আছিলে। এতিয়াই? এতিয়া - এতিয়া কবৰে ভাল, এতিয়া টোপনিয়ে নাই মোৰ। মানে শু নোহোৱা নহয় কিন্তু টোপনি নাহে। হেল্ল', হেল্ল', হেল হেল্ল', আছানে?
উম, উম্চ
অ-অ, শুনিছো-শুনিছো মাজত মাতটো নোহোৱা হৈ মাজত আ, মাতটো নোহোৱা হৈ গৈছিলে।
অ, কিয় বা নেটটো পবলেম হৈছে ছাগে। অ, হেল্ল', অ-অ-অ।
অ, মই শুনিছো -মই শুনিছো। অ, মই কৈ আছিলো যে মোৰ এতিয়া আগতে হেৰি এ। হোৱাৰ কাৰণে সময়সীমা আছিলে এতিয়া নোহোৱা হৈছে বাৰু।
উম- উম লকডাউন খোলাৰ পৰা তোমাৰ টাইম টেবুল চেইঞ হৈ গৈছে।
অ',
কিছুমান আগতকে কিছুমান বেয়া হৈছে কিছুমান ভাল।
অ - অ।
এনেকুৱা ধৰণৰ আৰু।
অ - অ মই শুনিছো মই শুনি আছো অ - অ শুনি আছো মই। আৰু অ মই শুনি আছো তুমি শুনা নাই নেকি? অ, শুনা নাই।
হেল্ল',
অহ, শুনা নাই।
হেল্ল- হেল্ল।
অ, মই শুনি আছো তুমি শুনা নাই নেকি? হেল্ল- হেল্ল। হেল্ল-হেল্ল, মই শুনি আছো।
হেল্ল',
হেল্ল', হেল্ল', হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'